অ শুনিছো বহুদিনৰ পিছত ফোন কৰিলা দেখোন
অ তাকে এ মানে কামত অলপ ব্যস্ত হৈছিলো অকণ ব্যস্ত কাৰনে আজি অলপ অকমান সময় উলিয়াইলওঁ
হয় হয় এতিয়া কিবা কাম বন কৰিছা নেকি হয় ভালে আছো মই
অঁ তাকে অঁ অলপ চলপ কৰি আছোঁ ৰ'বা হয় হয় তাকে অলপ কিবা কিবি অলপমান সৰু সোৰাকে
অ ঠিকে আছে এনেই মানে ঘৰত এতিয়া যিহেতু মানে পঢ়া এনেও অহ বিএ কমপ্লিট হলেই প্ৰায় আমাৰ গতিকে কিবা নহয় কিবা এটা উপাৰ্জনৰ
অ উপাৰ্জন মানে সৰুকৈ হলেও হিচাপে এ কিবা এটা কৰি আছো তাকে আজি এইটোয়ে তাকে সেই কথা আলেচনা আলো়চনা কৰিব লৈছিলো বা এই আমি নিবনুৱা সমস্যাৰ ওপৰত আলোচনা কৰো আজি
উম খুব সুন্দৰ ভাল বিষয় এটা কিয় কলা যিহেতু বৰ্তমান আমিও নিবনুৱা হৈ আছো দিয়াচোন একো ভাল আমি কৰ্ম সংস্থা স্থাপন পোৱা নাই বাৰু বৰ্তমানে গতিকে নিবনুৱাৰ ওপৰত আকৌ আলোচনা কৰিব পাৰি তোমাক যদি এতিয়া মই সুধো প্ৰথম এ নিবনুৱা সমস্যাটো মানে নিবনুৱা বুলিলেনো কি বুজাই
নিবনুৱা নিবনুৱা বুলিলে মানে অ কাম কাজ নোহোৱা যোনবোৰ মানে মানে তেওঁলোকৰ মানে সেই হেটো থাকে বাৰু মানে যোগ্যতাটো আছে কিন্তু কাম নাপায় আজিকালি আৰু বিশেষকে আমাৰ গুৱাহাটীতে এনেকুৱা হৈছে নে ভাল তুমি শিক্ষা ললেও য য এটা কাম নাপাই তেনেকুৱা
উম উম উম একেবাৰে ঠিক কথাকে কৈছা কিন্তু ইয়াৰ প্ৰধান কাৰণ কি বুলি ভাবা তুমি প্ৰধান কাৰণটো
মানে কিছুমান ক্ষেত্ৰত মানে এই এ কি বুলি কয় হ হা অ জনসংখ্যা বৃদ্ধি প্ৰথমতে আৰু তোমাৰ এই চাকৰি কাৰণেও যদি মানে শিক্ষূহ দিব লগীয়া হয় তুমি চাবা মানে এই আজি হয়তো দহ হাজাৰ মান মানে মুকলি হৈছে এই আৰু তোমাৰ দিব গৈছে তোমাৰ দুই লাখ মানুহে তেনেকুৱা মানুহত তেনেকুৱা মানুহত মানে সেই বস্তুটো মানে এনেক দহ হাজাৰটা মানুহে পাব বহুত প্ৰতিযোগিতা মানে আজিকালি মানে বহুত প্ৰতিযোগিতা আছে
মানে ধৰা সকলোকে মানে চৰকাৰী মানে কামেই লাগে একো মানে মানে ব্যক্তিগত বা ব্যৱসায় বাণিয্যায়ৰ প্ৰতি মানে বোৰ মন কাণ নাই হয়নে গতিকে উম মানে এইটো আজিকালি আমাৰ সমাজখনেই এনেকুৱা হৈ গৈছে মানে ধৰা তুমি যদি মানে ব্যক্তিগত কাম কৰিব কিবা ব্যৱসায় কৰি যদি তুমি মাহিলী তিনি লাখ দহ লাখো উপাৰ্জন কৰা কিন্তু মানে সমাজে তোমাক এ ভাল চকুৰে নাচাই যে ইয়াৰ ইমান পঢা শুনা কৰিলে কিন্তু চৰকাৰী চ
অ চৰকাৰী চাকৰি নাই মানে সৰু সুৰা ব্য্য়ৱসায় কৰিছে কিন্তু সেই ব্য্য়ৱসায়তে তোমাৰ যদি যদি মাহেত যদি ত্ৰি হাজাৰ াি হাজাৰকে আহি আছে
তথাপিও মানে মানে ৰাইজজন মানে ওচৰ চুবুৰীয়াই তোমাক মানে কথা শুনাবই আৰু ধন্যবা ধৰণৰ গতিকে আজ মে সমাজৰ মানে এনেকুৱা ধৰণৰ ভাৱধাৰা বোৰ মানে সলনি কৰিবৰ হল হয় ন আজি আজিকালিতো মানে আজিকালি জ যিহেতু অনলাইন মাধম মাধ্যমৰ যোগগ এই অনলাইন মাধ্যমৰ জৰিয়তে ো বহুতে বহু পইচা উপাৰ্জন
অ হয় হয় হয় মোৰ উদাহৰণো আছে দুজন লগে সেনেকে কৰিয়ে আছো মই
অ হয় হয় আজিকালি বিভিন্ন ধৰণৰ ফ্ৰী লানসিং কাম এনেকুৱা ধৰণৰ কৰি বহুতে ঘৰতে থাকি উপাৰ্জন কৰাও আৰম্ভ কৰিছে গতিকে এনেকুৱা নহয় যে আমি অকল মানে চৰকাৰী চাকৰি এটা হ'লেহে যেন আমাৰ জীৱনটো সুখৰ হ'ব সেনে প নহয়। মই ভাবো আৰু তুমি মানে ব্যক্তি অ', ব্যক্তিগত খণ্ডত মানে চাকৰি চাকৰি কৰিও মই দেখি বহুতে বহু খিনি কৰিছে। বিল্ডিং ঘৰ বনাইছে। দামী গাড়ী কিনিছে, উম, কিন্তু মানে মা সেই তাৰ কথাটো প্ৰধান মানে কথা হৈছে যে তুমি একে ঠাইতে মানে লক্ষ কৰি সুচাৰুৰূপে কাম কৰি যাব লাগিব। তুমি যদি আজি ইয়াত দুদিন কালি আকৌ বেলেগ এটাত হেনেকুৱা কৰিলে মানে তোমাৰ কেতিয়াও তুমি মানে স সফল হ'ব নোৱাৰিবা ন? উম, উম, এতিয়া মই যদি তোমাক কওঁ আমাৰ এই অসমৰ বিশেষকৈ যুৱক যুৱতী এই যে, চেন্নাই, কলিকতা এনেকুৱা হায়দৰাবাদলৈ যায়। অতি কম পইচাত কাম কৰি থাকে। সেইবিলাকৰ বিষয়ে কি ক'বা তুমি?
অ', মানে তেওঁলোক মানে কি আৰু মানে, অসমত ভাবে ইয়াতে মানে ইমান কাম না পাম চাগে তাতে অসমত ভাবি ইমান মানে ভাল নহ'ব চাগে সিহঁতে মানে বাহিৰলৈ গুচি যায়, কিন্তু বাহিৰত গৈহে গম পায় ইমান মান পইচাতটো মানে অস ত‌া ভালকে থাকিব পাৰে তাৰ তাৰোউপৰি তেওঁলোকৰ মানে এই ৰুম কোঠাৰ ভাড়া, ভাড়াসমূহ দি থাকিব লগীয়া হয়। খোৱা বোৱা খৰচ। খোৱা বোৱা খৰচ। আৰু কিবা কিবি বহুত খৰচ এই তেওঁলোকে আধা দৰমহা মানে তেনেকে সেই গৈছে
তেনেকৈয়ে গুচি যায় গতিকে এতিয়া তাতে যদি পঁচিশ হাজাৰও যদি মানে ইনকাম কৰে উপাৰ্জন কৰে কিন্তু তোমাৰ ধৰা দহ পোন্ধৰ হাজাৰতো সেনেকে মানে ঘৰৰ ভাড়া খোৱা নামতে যাব
অ ঠিক কৈছা ঠিক কৈছা সেনেকুৱাই এনেকুৱা কাৰণ হৈছে
সেইটো যদি আমাৰ মানে আমাৰ নিজৰ ঠাইতে যদি থাকে কিবা ব্যৱসায় হওক বা কিবা কৰি যদি সেই পোন্ধৰ হাজাৰ টকাও যদি উপাৰ্জন কৰে তেতিয়াতো ধৰা একো বিশেষ খৰচ কথাও নহয় এইটোয়ে বহু পইচা জমা কৰিব পাৰিব সেনেকুৱা ধৰণৰ মানে মনোভাৱ এইবিলাক মানে আমাৰ আজিকালি যুৱক প্ৰজন্ম বিলাকে মানে ল'ব লাগে যে সমাজে-সমাজে কিবা ক'ব। ঘৰৰ মানুহে কিবা কব সমাজক বুজাব লাগিব বা ঘৰৰ মানুহকো বুজাব লাগিব যে মই এইটো কাম কৰি মই সফল হ'ব পাৰিম নিজৰ ওপৰত বিশ্বাসটো ৰাখিব লাগিব।
অ', ঠিক কৈছে আত্মবিশ্বাসটোৱে মানে সকলো মানে গুৰুত্বপূৰ্ণ কথা আৰু আজিকালি মানে কিছুমান কিছুমান মানে এনেকুৱা হৈছে যে এই মানে ভাল ভাল মানে এই ভাল বিদ্যালয়ত মানে ভাল এটা ৰিজাল্ট কৰি কৰিও আজিকালি মানে মানে এই বেয়া অভ্যাস বোৰ মানে কৰা হৈছে। এ মানে সেইকাৰণে নিবনুৱাৰ মানে এই সিটো বাঢ়ি গৈ আছে।
ঠিক কথা কৈছা, ঠিক কথা কৈছা, মানে কি হৈছে আজিকালি মাদক দ্ৰব্যৰ ফলত এই আমাৰ অ', যি নিবনুৱাসকলে মানে কিছুমান হতাগ্ৰস্ত হৈ যায়তো যে তাৰ মই ইমান দিনে পঢ়িলো শুনিলো কিন্তু একো কাম বন নাই এ, কি কৰিম বুলি মানে লগৰ বন্ধুৰ লগত হয়। মানে এনেকুৱা আ্ড্ডাত বিভিন্ন ধৰণৰ ৰাগিয়াল বস্তু খাই তেওঁলোকৰ জীৱনটো মানে ধ্বংস কৰিছে।
জীৱনতটো মানে সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়।
অ', গতিকে অ', সেইটো এটা কিন্তু ডাঙৰ সমস্য়াা দেই নিবনুৱা সমস্যাৰ ভিতৰত উম, মানে ৰা ৰাগিয়াল বস্তু বিলাক মানে গ্ৰহণ কৰিব নালাগে আৰু পৰাপক্ষত
গাওঁ অঞ্চল বিলাকতোতো দেখা পায়।
গাঁৱতোতো অ', একেবাৰে মানে গধূলি হ'ল মানে মানে আৰু। পুৰা গাঁৱৰ ডেকাাসকলে মানে সে
অ', আড্ডা সমূহ আহ তেওঁলোকৰ মানে আত্মবিশ্বাসটো সম্পূৰ্ণ
অ', অ', অ', এতিয়া অ', এতিয়া তুমি এই খুুৰাৰ ৰাগেল বস্তুৰ কথা কওঁতে মই। ক'ব বিচাৰো যে আমাৰ যে তামিলনাডু এতিয়া প্ৰধান মহ মুখ্যমন্ত্ৰী হৈছে বিজয় থালাপতি তেখেতেতো এটা খুব সুন্দৰ কাম এটা কৰিছে তেন্তে মানে বিদ্যালয় আৰু মন্দিৰৰ পাৰে তিনিশ মিটাৰ আঁতৰত মানে গোটেই সকলো মানে বা এনেকুৱা মদৰ বিপণীসমূহ সুৰাৰ আৰু বিপণীসমূৰ খুলিব সন্মুখত ওচৰত থাকিলে সেইবোৰ আঁতৰাই দিছে গতিকে খুব সুন্দৰ বাৰ্তা এটা দিছে তেওঁ উম
আমাৰ ইয়াতো যদি এনেকুৱা চৰকাৰে এনেকুৱা পদক্ষেপ ল'লে তুমি আজিকালি ৰাস্তা ঘাটে চাবা মানে স্কুল কলেজৰ ওচৰতে তোমাৰ এনেকুৱা আঁ হৈছে হয় নে নহয় শুনিছে না শুনিছেনে বোলো এই মান বিদ্যালয় মহাবিদ্যালয় এতিয়াল ওচৰতে আজিকালি এনেকুৱা হৈছে আমাৰ অসমত এনেকুৱা পৰিস্থিতি বোলো
উম উম উম
অঁ এই এনেকুৱাই এনেকুৱা পৰিস্থিতি মানে হ'ব নালাগে এইবিলাক মানে সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে চৰকাৰে মানে তেতিয়াই নিবনুৱা সমস্যাৰ তো মানে সম্পূৰ্ণ মানে এই হ'ব
উম উম উম সম্পূৰ্ণ নিৰ্মূল হ'ব আৰু উম আৰু আৰু কিছুমান মানে এ আমাৰ যুৱ প্ৰজন্মই ধৰা ব্যৱসায় বাণিজ্যতো মন কাণ দিব লাগিব হয় নে ইয়াৰ বাবে মই ভাবো আমাৰ এই চৰকাৰৰ যি মানে এক আঁচনি উলিয়াইছিলে আত্মনিৰ্ভৰত অভিযান আঁচনি সেই আঁচনি জৰিয়তে বহুখিনি যুৱক যুৱতী উপকৃত হৈছে উম মই ভাবো চ চৰকাৰ প্ৰশাসনে সেনেকুৱা ধৰণৰ আৰু আঁচনি মানে উলিয়াব লাগে ন আৰু উলিয়াব লাগে বেছিকৈ যুৱক যুৱতী সামৰি ল'ব লাগে যাতে মানে সকলো যাতে চাকৰি অভিমুখে নাযায় আৰু। মানে ব্যৱসায় বাণিজ্য আমাৰ আমাক ব্যৱসায়ী এজনো লাগিব, আমাক গাড়ীৰ গাড়ীৰ মিস্ত্ৰীজনো লাগিব, হয়নে? আমাক নাপিতো লাগিব আমাক সকলো লাগিব গতিকে সকলো। থাকিলেহে আমাৰ মানে। চলি থাকিব পাৰিব তেনেকুৱা ধৰণৰ কথা। এতিয়া বৰ্তমান তোমাৰ অভিজ্ঞতা কোৱাচোন? যে নিবনুৱা হিচাপে তুমি কেনেকুৱা অনুভৱ কৰা বা। কি তুমি কিহত বৰ্তমান মানে। কিহৰ লৈ তোমাৰ ব্যৱসায় নে চাকৰি? কিহত?
অ হয় হয় ঠিক কৈছা, মানে মোৰ মানে বনোৱা। এইটো মানে সৰু সুৰা কাম এটা কৰি আছো। কিন্তু মই এটা মোৰ মানে সপোন এটা আছে মানে ডাঙৰ এখন ভাল মানে ব্যৱসায় এটা কৰাৰ মানে ভাল সপোন আছে। এইটো তোমাৰ আজিকালি হাৰ্ডৱেৰ। ফেন।
উম উম উম উম হয় হয় আৰু মই আৰু মই দেখিছো তোমালোকৰ মানে ঘৰৰ ওচৰৰো তোমাৰ লো। ঠাই খিনি ধুনীয়া। তোমাৰ লোকৰ ঘৰটো যত তাতে তাতেও যদি। তুমি এখন খুলিব পাৰা মানে। ঘৰৰ ওচৰে দিয়ে। ধুনীয়াকৈ মানে আহ খ খুলিব পাৰা তোমালোকৰ হাৰ্ডৱেৰ, খুব সুন্দৰ উম ৰদ এইবোৰ আহ আহ গজাল চজাল এইবোৰ ৰাখে যে উম।
এই বিলাক যদি মানে কিবা। কিবা অলপমান আৰম্ভ কৰিব খোজোঁ, সৰু হুৰাই হওক, সৰু পৰা আৰম্ভ কৰিব লাগে। এই মানে তেনেকে মানে বহুত ভাল হয় কিন্তু। শুনিছানে । আহ শুনিছানে?
উম উম।
তাকে অ এণ্টাৰপ্ৰাইজৰ নিচিনা এই আজিকালি মানে বহুত বিখ্যাত সেইবিলাক মানে। সৰুৰ পৰা বহুত ডাঙৰ হৈ যায় কিন্তু ব্যৱসায় তেনেকুৱা মানে নিবনুৱা সমস্যাবোৰ এনেকুৱা চিন্তাধাৰা ৰাখিলে কিন্তু। তো মানে বহুত। দূ আগুৱাই যাব এনেকুৱা বুলি ভাবোঁ মই। অ অ সেইটোৱে। এ আজি বন্ধু ভাল লাগিল কথা পাতি। তোমাৰ পৰা নজনা কিছুমান।
নিশ্চয় নিশ্চয় মোৰো ভাল লাগিল তোমাৰ লগত হয় মোৰো ভাল লাগিল।
তাকে তাকে হয় হয় তাকে তাকে ভাল লাগিল তাকেতেতো ঠিক আছে দিয়া ভাল অ থাকিবা হা অ।